হেল্ল' নমস্কাৰ।
নমস্কাৰ বন্ধু হেল্ল' অ নমস্কাৰ বন্ধু উম। আজি আমি- ভাৰতীয় স্বাধীনতা আন্দোলনৰ বিষয়ে আমি আলোচনা কৰিম কৰিবানে?
হয় কৰিম কৰিম।
আহ। তুমি কোৱাছোন এনেই ভাৰতীয় স্বাধীনতা আন্দোলনৰ আমাৰ ভাৰতৰ ভূমিকা কেনেধৰণৰ আছিল?
অ বন্ধু আমি প্ৰথমতে কবলৈ গ'লে এনেকৈ ক'ব পাৰো যে প্ৰথম ভাৰতীয় স্বাধীনতা আন্দোলন- ওঠৰ সাতাপন্ন চনত চিপাহী বিদ্ৰোহ- ক ক'ব পাৰি। কাৰণ সেই সময়ত- আমাৰ ভাৰত ভাৰতৰ বিভিন্ন সংগ্ৰামী অহ ৰজা বা নেতাসকলে বিভিন্ন ধৰণে বৰঙণে ঘূৰাইছে। যেনে সেই সময়ৰ আমাৰ বিখ্যাত কিছুমান আহ নেত্ৰী আছে নেতা-নেত্ৰী আছে যে ৰাণী লক্ষ্মী বাই আছে আছে ততিয়া টোপ আছে।
উম।
মংগলবাডৰ দৰে বিভিন্ন জন- বলিদান আগবঢ়াইছে সেনেকুৱাকে লগতে আমি এনেকৈয়ও ক'ব পাৰো যে আহ এই আন্দোলনত ভাৰতীয় স্বাধীনতা আন্দোলনত আহ মূখ্য ভূমিকা গ্ৰহণ কৰা এটা সংগঠন হৈছে- ভাৰতীয় জাতীয় কংগ্ৰেছ। যাক আহ- এলেন এভকটিয়াম হিউমে ওঠৰশ পঁচাশী চনত- গঠন কৰিছিল আৰু- তাৰ তাৰপিছত আমি এনেকৈ ক'ব পাৰোঁ যে স্বাধীনতা ভাৰতৰ স্বাধীনতা সংগ্ৰামত- মহাত্মা গান্ধীৰ উল্লেখয্য ভূমিকা আছে।
হয় আছিল মহাত্মা গান্ধীৰ উল্লেখযোগ্য ভূমিকা আছিল হয়।
আন্দোলন- আৰম্ভ কৰিছিল লগতে আইন মান্য আন্দোলন কৰিছিল তাৰপিছত ভাৰতীয় ভাৰত- আন্দোলন আৰম্ভ কৰিছিল। তুমি এই বিষয়- আৰু কব ক'ব না ক'বা নে?
কম ক'ম বাৰু কম যে মহাত্মা গান্ধী ধৰি লওক ঊনৈছশ এক বিশ একৈশ চনত অহযোগ আন্দোলন গঢ়ি তুলিছিল। যে ব্ৰিটিছ চৰকাৰৰ ব্ৰিটিছ- চৰকাৰৰ কোনো- চৰকাৰে কামতে মানে- হয় ইয়াৰ ইয়াৰ বাবদ, বহুতো মানে বহুতো, আমাৰ চৰকাৰী কৰ্মচাৰী হওক বা নেতা হওক, তেওঁলোকে নিজৰ পদবী ইস্তা পাতিছে। নিজৰ মানে অসহযোগ, তেওঁলোকৰ সচ কামত সহযোগ কৰা নাছিল । এতে মানে এনেকুৱা প্ৰতিবাদতে মহাত্মা গান্ধীৰ এই প্ৰতিবাদ চলি থকা অৱস্থাতে মানে মহাত্মা গান্ধীৰ সংগঠনৰে মানে, পাঁচজন মানুহক ব্ৰিটিছ ব্ৰিটিছৰ গ্ৰুপত মানে হত্যা হয় । যাৰ ফলত তোমাৰ এই সেই সাধাৰণ অ সেইয়েতো চৌৰাচৰি, ছিল জন ধৰণে মানে সেই, বাই পুলিচ পুলিচ ষ্টেচনত জুই লগাই দিছিল বাইশজন । পুলিচক মাৰি পেলাইছিল । যাৰ ওপৰত মহাত্মা গান্ধী লাজ পাইছিল । তেওঁৰ তেওঁৰ মানে মূল হেৰিটো আছিল অহিংসা । তেল মোৰ মনটোত, অহিংসাৰে অহিংসা ধৰ্মৰে আমাৰ ভাৰতক স্বাধীনতা দিয়া । তাৰপিছত মহাত্মা গান্ধীয়ে অনাখনত, বহিলে । এসপ্তাহ ধৰি অন্নক্ষণত বহিছিল । তাৰপিছত তোমাৰ আইন অমান্য আন্দোলন চলিল । এই আইন অমান্য আন্দোলন, ব্ৰিটিছে দিয়া ধৰি লোৱা আইনসমূহ অমান্য কৰা, যেনে কানিং হাং কানিং হাং চাৰ্কুলাৰ আছিল । এই, স্বাধীনতা আন্দোলন, ছাত্ৰ ছাত্ৰীসকলে যোগদান কৰিব নোৱাৰিছিল । কিন্তু
কবানে তুমি কাৰণে সাম চাৰ্কুলাৰ অলপমান ।
এইয়ে তোমাৰ মানে, সেই চাৰ্কুলাৰ নীতিমতে কলেজীয়া বা স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে তাত মানে যোগদান কৰিব নোৱাৰিছিল । সেইটোৱে আছিল কানিং হাম চাৰ্কুলাৰ মানে সেই মূল কাৰণটো‌‌ ।
আৰু লগত, অভিভাৱক কৰা প্ৰতিশ্ৰুতি বিচাৰিছিল যে, তেওঁলোকে স্বাধীনতা আন্দোলন, যোগ নিদিয়ে । লগতে ক'ব পাৰো এনেকৈ, আহ চৰকাৰ ফলত চৰকাৰী বিদ্যালয় ত্যাগ কৰিছিল । ত ক'লে ঠিক তেনেকুৱা ।
বহুতেই বহুতে নিজৰ ব্ৰিটিছে দিয়া উপাধিসমূহ, ক'তছিলৈছো মানে ঘূৰাই দিছিল । যেনে গোপাল কৃষ্ণ গোখলে, অ হয়, গোপাল কৃষ্ণ গোখলে ৰবীন্দ্ৰনাথ, ঘৰ
হয়
হয় আমাৰ ভাৰতৰ স্বাধীনতা আন্দোলনত বহুতো ভূমিকা মানে বহুতো মানুহৰ মানে ভূমিকাপহীম মহাত্মা গান্ধীয়ে হওঁক মনিৰাম দেৱান পিয়লি বৰুৱা কোশল কোঁৱৰ কনক লতা বৰুৱা
ভাৰতীয় ভাৰত আন্দোলনৰ বিষয়ে আমি ক'ব পাৰো যে উঊনৈশ ছ বিয়াল্লিছ চত বা এই আন্দোলনটো যথেষ্ট উল্লেখযোগ্য আছিল ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ কাৰণে ।
কৰিম কিম্বা মৰিম ধনিৰে মহাত্মা গান্ধীয়ে এই আন্দোলনৰ আৰম্ভণি কৰিছিল আগষ্ট ।
লগতে এই আন্দোলনতে মহাত্মা গান্ধীয়ে কৰিম কিম্বা মৰিম । পাৰছিলিন
হেল্ল' ।
হয়।
হেল্ল' কোৱা ।
হ লগতে ভাৰতীয় আন্দোলনৰ সময়তে বিভিন্ন বিভিন্ন ভাৰতীয় সংগ্ৰামী নেতাই ব্ৰিটিছক